শুনি পাইচা নে
ত শনিচ ন
যে লাগিছে এ এনেকা মানে সেই ভালকে ক্লিয়াৰ আহিব লাগে তেতিয়াহে কথা পাতিব লাগে
অ তাকেইেতো মোৰ অকমান আকৌ দেহতালৈ কৰিছিলো মাত চাত নুশুনি নিজে কাত খাই থাকিলে ফোনটো এনেই গুচি গ'ল তিনি মিনিট এটা
এইবাৰ বন্ধত কিবা ঘূৰি ফৰি নু ফুৰ নে
এইবাৰ বন্ধত ঘূৰি ফুই বোলে ভাবিছো এইবাৰ চুইজাৰলেণ্ড নাপা চুইজাৰলেণ্ড নাপা আহো বুলি ভাবিছো
সজাৰলেণ্ড য ন মুকুল হৈ য নৰ
তাবি ন কি ক
সেই যাম কেল ন যাম
যা নত ম
টেনচনে নলয় মানে এ মই কালি ৰাতি সেই মই কালি ৰাতি ক পাত গৈছিলো নহয় নিউ নিউজিলেণ্ড
কালি ৰাতিয়ে গৈছিলে ন
ৰাতিপুৱা সাৰ পাই আকৌ সেই ঘূৰি আহিলি বেনা
অ' আচ্ছা বুজিছো বুজিছো। যাব লাগে তেনেকে ময়ো কেতিয়াবা গৈ থাকোঁতে তেনেকে চন্দলে। কেতিয়াবা এইফালে সূৰ্যলেও
অ', যা-যাঁও বাৰু ৰাতিতে গুচ
ৰাতি-ৰাতিপুৱা শুই উঠি গুচি আহি যাওঁ মানে।
অ', আমাৰ আমি লা আমি লাইটৰ, লাইট, লাইটতকে কোটি গুণ ফাষ্ট।
হয়, সেইটো হয়, বাৰু দেই।
অ', তাকেইটো এতি অ', এক ছেকেণ্ডত পাই যাওঁ আমি কমতি এক
এই খেতিপথাৰ হৈছে নাই? এ, এতিয়া গা ধুই আহিছোঁ।
আচ্ছা, আচ্ছা। খেতিপথাৰ হৈছে বাৰু।
কি ৰ-ৰোৱা ৰুইছেনে? কিবা হৈছে? কঠীয়া পাতি পা-পাৰি থৈছে।
নাই, একোৱে কৰা নাই এতিয়ালেকে। কঠীয়া, কঠীয়া পাৰি থৈছে, পাৰি থৈছে।
অ', আমাৰ কাইলৈ পৰা ৰুব নেকি অকন, সেই ওচৰতো ঘৰৰ ওচৰতো।
ভাত, ভাত চাত
খালোঁ দুপৰীয়া খোৱা নাই।
দুপৰীয়া নাই খোৱা নি? আচ্ছা, আচ্ছা। কিহে খালি?
উম, সেই কালি মানে আলহী আহিছিলে টো চাৰি কেজি মাংস কিনিছিলোঁ। তাহত খতমেই নহ'ল‌, আজি খাইছোঁ। বেছি নহয়, নজন, দহজন আহিছিল।
আচ্ছা, কি-কিবা আছিলেনে নে-নে এনেই?
এ, এনেই সেই বৌৰ মাহঁত আহিছিল।
অ', অ', অ', আ আচ্ছা। বৌ-বৌৰ মা মানে? তোৰ দাদা আছেনি?
অ'।
নিজৰ নে?
নিজৰ মানে সি দেউতা
আচ্ছা, আচ্ছা।
গম পাওঁৱে দেখোন।
হা
তই আমাৰ গম পাৱৱে দেখোন
অ', অ', অ', কি নতুনকে বিয়া পাতিছে?
অ', দাদায়ে
অ', অ', আচ্ছা। তহঁতৰ এইফালে মাছ, চাছ ওলাইছে নাই?
মাছ নকৰি মানে জাল দিলেই আহি যায়, এতিয়া মানে সেই যদি মই জাল জালটো পাতি থৰিও ন আৰু সেই আধা ঘন্টাৰ পাছত চা গে উওলাইটা বাৰা কেিন ম তাৰপাছত মানে এলাহ লাগে আকৌ কোৱাৰ কাৰণে
উ উ
সেইকাৰণে এলাহ লাগে না নাপালেহেঁতেন অ', নাপা নাপালেহেঁতেন মানে সেই খাব মন পাতিলোহেতেন।
কিন্তু আহ হ বাৰু দে আৰু ইজিলি পাই যোৱা বস্তুতটো বেয়া লাগে
আহ,
উ, অকমান তাফ হ'ব লাগে ন তেতিয়াহে অহ,
সদায় হাৰ্ড ৱৰ্ক হব লাগে বাইদে
হয়, হয় সেইটোৱে হ'ব লাগে সদায় এতিয়াহে ভাল লাগে
মানে সেই আজিকালি কেইটা পথাৰ পানী নাই তাৰ সেইকেইটা সেই মানে, আলি কেইটা দিছো আৰু মতি মানে ৰঙা হৈ গ'ল নহয় মানুহটোৱে ৰঙা হৈ গ'ল নহয় গৰমত
হ ৰ' ৰ'দ দিছে নে
সেই, কিবা উম ওচৰৰ পৰা যোৱা মানুহে কি কি ৰঙ হ'লগৈ
উম
জীৱনত কাম কৰি পোৱা নাই নেকি হলে
হেৰি।
তহতৰ বতৰতে আনি
আমাৰ বতৰটো অলপ বেয়া পা
আমাৰ ৰ ৰ'দো দিছে কিবাও দিছে বৰষুণও দিছিলো অক
হয়, আমাৰ এই লাহে অ', বৰষুণ আমাৰ দিছিলে বাৰু দেই ৰাতিপুৱা টাইমত এতিয়া ৰ'দ ওলাই আছিলে আকৌ এতিয়া বতৰটো অলপ বেয়া হৈ, হৈ আহি আছে
অ', তো আৰু মোৰ ঘৰটোো বহুত দূৰ যে
বতৰটোো তাকে পাতিব লাগে মানে কোন কত কি হৈ আছে হেৰিয়লে যাওঁ বই
কেলে
চেচালে যা
জুলাই সি কিবা খেতি শেষ কৰি দিল তাহত যাম মানে এতি এতি এতিয়া কলে কি হয় স ম আমি বোলে প্লেনিং কৰিলো যাম বুলি আৰু সেইদিনাই বোলে দাদাই কৰি দিলে সেই হাবল হাল পাওঁগ বুলি তেনে কেনে যাবা ন ইমান আশা কৰি থৈছিলো মানে
আজি এই শুশাংকুয়ে লগ ধৰি আছে মানে অ কিবা কবালৈ কোবলে যাব ললে কাম ওলায়
আহ
উম।
এতিয়া মানে সেই খেতিটো শেষ হোৱাৰ পিছত মানে বাকী কামবিলটা নকৰো বুলি কলেও চাকিব পাৰে
অ', খেতিটোৱে মেইন।
উম, মানে এইবাৰ সেই দাদা নাই যে সি চাকৰি পালে বুলি গ'ল সি ট্ৰেইনিঙত
চাক চাকৰি চাকৰি মানে কিহত
পুলিচত
আতচ্ছা। এইবাৰ, এইবাৰ।
অ', এইবাৰ। হ'ল, এতিয়া ট্ৰেইনিং খ-খতম হ'ব হ'ল।
অ', অ', আচ্ছা অ'।
আহ কি কি কৰি আছ তাহাত
মই ঘৰত এনে বহি আছোঁ।
আছেনে?
হা জিয়াই
মই মানে এনে আছো কব পাৰে তোৰলে কথা পাতি আছো
মোৰ লগতে এনে অ তাকে জীয়াই আছো মানে সেয়া ভগৱানেহে যোনিবা জীয়াই আছেনে এনেই ঘূৰি ফ পাৰিছো বাৰু
আহ অ', ভৰি চলী-চৰি বা ভাঙিলে নে, সেই বুলি ভাবিছিলোঁ‌
তজিয়
অ জিয় আছে বওম
আহ ভাল ভাল দে বাকী ফুৰিবলে মেলিবলৈ নাযাও নেকি কৰ'বাত
নাই এতিয়া নেযাওঁ খেতি শেষ হোৱাৰ পিছত এই মানে তেনিফাই টেটি ছিক্স মানত যদি কোনোবা যায় লগ ধৰি মাহ হ'ল লগলে নাই আৰু। মোৰ ইমান চকোনে
আহ সেইব শো নহলে বৈ
ইতিয়া বছত যাম বুলি ভাইছ একদম
ফুৰিবলে নে?
অ সেই গুৱাহাটীত কিবা কৰিবক হেৰি কা তাত যে নতুনকে খুলিছে এতে গাড়ী চলোৱা। এনেকুৱাবিলাক মানে নিচানে গাই আছিলা। তেন্তে
আহ
কেতিয় পৰাা পইচা কটালে হে সি আজি নগাও গ'ল নগ
কেলে?
হা তাৰ বাহঁতৰ ঘৰতে এনেই স তাৰ টুৱেটি নাই পৰা আকৌ কিবা হব নহে অ', ক্লাছ হ'ব।
ি হি কল হি কল ললে
তাতে লৈছ
তাত মানে মাধৱদেৱতে লল ন সেই মেজৰ
ম ত সি বটান খ জ
জলজি
আহ
আহিলোঁ।
আহিল
উম নহয় হে খুৰে শুৰিছে কালি মানে এফালে গৈছিলো আৰু নাহিল নি শুনিছ
অ'
এ কেৰম দিয়া
হেল্ল'ল এই কনতে অকণমান ওচৰতে আৰু চেণ্টাৰ তাত এই শিলিখাগুই এইফালে আছে দে বাকী চুইজাৰলেণ্ড যাবি নে কি মোৰ লগত
যাম সেই আজি ৰাতি আজি ৰাতি মেজ কৰি
আপোনাক সুধিছো অ' নাই খালে অ' নাই খালে
সেই যাম মোক মেছেজ কৰিবি যাওতে
যাওঁতে ন এইকদিনতে যাম তই খেতি বাতি শেষ কৰিল দুইটা ধুনীয়াকে
মানে সেই দুদিনৰ কাৰণে যাম আৰু একদম ৰাতি ওলাম ৰাতি ওলাম নেক্সট মানে দিনতো ঘূৰি ফুৰিম ৰাতিটো ঘূৰি ফুৰিম
ৰাতিটো ঘূৰি ফুৰিম য়েছ তেনেকে আহিবলৈ অ', অ' সেইটোকে কৰিব লাগিব মই তোলে ফোন এটা মাৰিম দুইটাই ফুৰি আহিমগৈ অলপকৈ অ' হ'ব দে
অ', ৰচোন ৰ নাকাটিবি
কেলে
দে হ'ব দে অ' কাটি দে
অ' অ' হব